হেল্ল'
অঔ শুনাপাই আছা
অ শুনা পাইছে শুনে পাইছে কি কৰিছ?
অ এনেই আছো খৰ ভাল?
অ ভালে ভালেই তমাৰ ভাল নে?
অ ভাল ভাল
অ ঠিকে আছে অ হল হল
অ এটা কথা সুধো আজি ৰাতিপুৱা কেতিয়াাত উঠিছা
আজি আজি ৰাতিপুৱা তোমাৰ মই আঠটা বজাত উঠিছো অলপ দেৰি হ'ল মানে,
অ তাকেইতো ম মানে মই আজি এটা মানে প্ৰজেক্ট পাইছো তাতে মানে স কৰিব লাগে, অ' কোনে কেইটা বজাত উঠিছো এনেকা দহ পোন্ধৰ জন ষ্টুডেন্টৰ মানে ছাত্ৰ ছাত্ৰীৰ নাম লৈ কনা মানে লিখিব দিছে মই সেইকাৰণে সুধিছো পিছে এইটো এটা ভাল হেৰিও দিছে দিয়াচোন মানে পুৱা উঠাৰ অভ্যাস যে আমি কৰিব লাগে তাৰ ওপৰত মানে কেনেকুৱা গুৰুত্ব তাৰ বিষয়ে ক'বলৈ দিছে আৰু
হয় হয় মই এনেই সাধাৰণতে পা আ চাৰে পাঁচটা মানত উঠো কিন্তু আজি অলপ দেৰি হ'ল মানে যোৱাকালি অলপ শোৱাতে দেৰি হ'ল মানে কি কিছু কাৰণত
অ' অ' পিছে কি এনেকুৱা মানে কি বুলি ভাবা মানে পোৱা উঠাৰ গুৰুত্ব বা মহত্ব কি বুলি ভাবা তোমাৰ হিচাপত
আহ তোমাৰ পুৱা উঠাৰ মহত্ব বুলি ক'লে আহ প্ৰথম কথা পুৱা উঠাৰ বহুতো মহত্ব আছে যেনে তোমাৰ পুৱা উঠিলে তোমাৰ আহ আমি যদি পুৱা উঠি
উম
অ' আমি যদি পুৱা উঠো তোমাৰ তেতিয়া আমাৰ মনটো সতেজ থাকে লাগে আৰু তোমাৰ দিনটো ভালদৰে আমি আৰম্ভ কৰিব পাৰো আৰু তাৰোপৰি তোমাৰ পুৱা যিহেতু বিশুদ্ধ বতাহ বলে ন ত তোমাৰ সেই বিশুদ্ধ বতাহত যদি আমি খোজকাঢ়ো বা ব্যায়াম কৰো তেতিয়া শৰীৰ সুস্থ থাকে আৰু পিয় মানে পুৱা
পুৱা উঠাৰ পিছত মানে তোমাৰ আধা ঘন্টা ধৰি যদি মানে আমি ব্যয়াম চাম কৰো তেতিয়া মানে আমাৰ ধৰা শৰীৰটোও ভাল থাকে তাৰ লগতে মানে মন আ আমি পঢ়িবলৈ পাৰো আৰু আমি যিকোনো কামত মানে আমাৰ মনটো বহে
উম হয় হয় বাৰু মানে তুমি কোৱাৰ দৰে ৰাতিপুৱাৰ পৰিৱেশ টো বৰ শান্তও হৈ থাকে আৰু বতাবোৰ বৰ নিৰ্মল হৈ থাকে বা বিশুদ্ধ বতাহ বা চৰাই, যিবিলাক মানে আ শব্দ সেইবিলাক শুনিও মানে বৰ ভাল লাগে আৰু ৰাতিপুৱা সেই সৰ চৌদৰ যোনটো মনোৰম দৃশ্য মানুহৰ মানে ইতিবাচক চিন্তা যোগাই তলেে যে ইমান ৰ পৰা সূৰ্যতা উঠি আহিছে মানে দেখাতে দৃশ্যটো বৰ মনোমোহা। আৰু পুৱা উঠা মানে আৰু ভালে আৰু মানুহ এজন সুস্থ হৈ থাকে উঠি কিনে ব্যায়াম চাম কৰিলে মানুহ শৃংখলাবদ্ধও হয় মানে সফল হোৱাত জীৱন সফল হোৱাাতো মানে সহায় কৰে বুলি কয় আৰু পুৱা উঠাত।
হয় হয় হয় আৰু তোমাৰ পুৱা - - এ উঠিলে মানে তোমাৰ আমি ঘৰৰ কামত মা দেউতাক আকৌ অলপ সহায় কৰিব দিব পাৰো দিয়াচোন আৰু তাৰো ৰাতিপুৱা তোমাৰ ছটা বজাৰ আগৰ যিখিনি ৰ'দ মানে, সেইখিনি ৰদ যদি আমি লব পাৰো মানে সেই খিনি আমাৰ শৰীৰৰ কাৰণে খুব ভাল যিহেতু সৰ্যৰ পৰে ভিটামিন দি দিয়ে এতিয়া তোমাৰ যিহেত গৰম চলি আছে এতিয়া তোমাৰ নটা দহটা বজাৰ যিখিনি ৰ'ড সেইখিনিত আমাৰ ওলালে আমাৰ হয়টো ক্ষতি হব কিন্তু আমি য পোৱাৰ ৰ'দ খিনি অলপ লওঁ পোন্ধৰ বিশ মিনিট মান হ'লেও যদি লওঁ তেয়া তেতিাহ'লে ই আমাক মানে ভিটামিন ডিৰ যোগান ধৰা দিয়াচোন আৰু তাৰপৰি মানে এইটোয়ে আৰু অ মানে তোমাৰ পুৱা উঠিলে মানে তোমাৰ মনতটো সজ থাকে আৰু দিনটো মানে কিবা এটা উৰ্জা থাকে মানে তোমাৰ সেই উৰ মানে আমাৰ কাৰণে বহুত জৰুৰী হয় মানে, যদি আমি দেৰিকে উঠো তুমি চাবা গোটেই দিনটো ভাগৰ লাগি থাকে মানে এতিয়াজি মই অলপ দেৰিকে উঠিছো মোৰ মানে আজি মানে কিবা ভাগৰ ভাগৰ যেন লাগি আছে কিন্তু মই যিদিনাখনে মই পুৱা উঠি উঠো মানে সেই সিদিনাখন গোটেই দিনটো মানে মই মানে শক্তিশালী নিচিনা মানে নিজকে লাগে মানে। নে গোটেই শক্তিটো মানে মই অনুভৱ কৰো আৰু
উম হয় দিয়া মানে আৰু বহুত মহান ব্যক্ ক্তি বিলাকেও কৈছে যে ৰাতিপুৱা সোনকালে উঠিব লাগে বা চিকিৎসকসকলেও কৈ যে ৰাতিপুৱা সুৰ সুৰ্য পোহৰটো লব লাগে ভিটামিন ডিৰ উপকাৰী বা শিক্ষক সকলেও আমাক কয় যে ৰাতিপুৱা সোন সোনকালে উঠিব লাগে ৰাতি সোনকালে শুব লাগে কিন্তু আজিকালি বৰ্তমান যুগত মানে ৰাতি বহুতে দেৰিলৈকে হা সাৰী পাই থাকে আৰু ৰাতিপুৱা সোন দেৰিলৈকে দেৰিকৈ উঠে তুমি সেইটো ক্ষেত্ৰত কি বুলি ভাবা
হয় অ মই ক'বলৈ গ'লে আগতে মইয়ো তোমাৰ ৰাতি দেৰলৈকে দেৰিলৈকে আছিলো মানে তোমাৰ ৰাতি মই খুবেই তোমাৰ এটা দুটা বা কেতিয়াবা কেতিয়াবা তিনিটা লকো থাকি পাইছো মই মানে তিন চাৰটা লকো থাকি পাইছো ত' মই মানে বহুত ৰাতিলৈকে তোমাৰ মোবাইল ব্যৱহাৰ কৰিছিলো তাৰ বাবে পুৱা উঠিবলৈ অসুবিধা হৈছিল কিন্তু এতিয়া আমাৰ ৰাতি তোমাৰ দহটা ত্ৰিশ বজাৰ ভিতৰতে শুই যাও মানে সেই পুৱাও সোনকাল উঠৈ পাৰো আৰু মানে মই ভাবো অ তোমাৰ ৰাতি যদি আমি মোবাইল চলাও ত' আমি নিশ্চয় আমি ৰাত ৰাতিপুৱা তোমাৰ আমি সাৰ নাপাও বা নিশ্চয় আমি ৰাতিপুৱা সাৰ নাপাম কিন্তু তোমাৰ তাৰ তোমাৰ বহুতো হেৰি থাক কে উম আমি হয় হয়তো আমি মনোৰঞ্জনৰ বাবে আমি গোটেই ৰাতিটো আমি মোবাইল চলাই বহি থাকিব পাৰো কিন্তু তাৰ ফলত আমাৰ স্বাস্থ্যৰ ক্ষতি হয় যেনে তোমাৰ আমি যদি ভাল ভাল দৰে সময়ত যদি নুশু তেতিয়াহলে আমাৰ শৰীৰৰ যিখিনি অংগ আছে যিখিনি লিভাৰ আ আছে বা কিতনী আছে যিবোৰে তোমাৰ গোটেই আহ খাদ্যবোৰ হজম কৰাত সহায় কৰে তেওঁলোকে মানে ত শৰীৰৰ মানে অংগবোৰকো মানে অলপ মানে হেৰি লাগে ন অলপ মানে তোমাৰ অ বিশ্ৰাম লাগে ত' আমি যদি বিশ্ৰাম নকৰো সেইবোৰৰ জাগ্ৰত হৈ থাকে ত মানে তাৰ ফলত মানে বেমাৰ আজাৰ বেছি হয় দিয়াচোন আৰু তাৰ প্ৰতি চকুতো ক্ষতি হয়েই প্ৰধান কাৰক চকুতোৱে মানে প্ৰথমতে যায় মানে আমি ৰাতি বেছিকে মবাইল চাওঁ। তুমি বাৰু ৰাতিপুৱা কেইটাত উঠা এনে?
মোৰ ক'বলৈ গ'লে মোৰো সিমান ৰাতিপুৱা উঠোৱা নাযায়। অ ছটাৰ ভিত তৰত উঠি যাওঁ আৰু সাৰ পাই যাওঁ কাৰণ বেছি সময় মোৱাৰি থাকিবও নোৱাৰো বিচনাত। আহ অলপ দিগদাৰ লাগে মানে বেছি সময় বিচনাত থাকিবলৈ হ'লে আ ৰাতি সিমান শুন কালো হোৱা নাযায় বাৰটামান বজাত হৈ যায় আৰু ছয়টা মানত উঠো আৰু। অ উপায় নাই মানে কিছুমান কাম থাকে যিটো নকৰিলেও নহয় বা ৰাতিপুৱা কৰিলেও নিম নিলে সেনেকুৱা ধৰণৰ হৈ যায়। আৰু পিছে আজিকালি মানে বহুতে মানে ৰাতি দেৰিলৈকে মোবাইল ফোনো চাই বা সামজিক মাধ্যমত অনলাইন বা কথা বতৰা চলাই থাকে মানে ফলত দেৰিকৈ হুৱাই বা পুৱা দেৰিকৈ উঠে। মানে বহুত স্বাস্থ্যৰ ক্ষতি হয় এনেকুৱা ধৰণৰ মোৰ লগতো হৈছে দিয়াচোন বহুত ঘটনা বা প্ৰতিফলিত হৈছে মোৰ লগতো মানে যাৰ ফলত মানে বিদ্যালয় বা মহাবিদ্যালয়ৰ ক্ষেত্ৰত যোৱাৰ সময়তো মানে বহুত মানে উপস্থিত থাকিবলৈ দিগদাৰ হৈ যায় ৰাতিপুৱা হয়তো কালাংশ কেইটা আমি কেতিয়াবা মিচ কৰি দিওঁ বা শৃংখলতাৰ শৃংখলাৰো অভাৱ হয় মানে হ বহুত আৰু দায়িত্ববোধ মানে অভাবো মানে প্ৰকাশ কৰো মানে আৰু তেনেকুৱা ধৰণৰ ক্ষেত্ৰতো মই
হয় হয় হয় হয় মানে সেয়ে আৰু তোমাৰ আজিকালি ত ত আজিকালি তুমি চাবা যে সকলোৱে যিহেতু হাতে হাতে তোমাৰ মোবাইল ফোন আছে আজিৰ পৰা তোমাৰ আমি ইতে সৰু হৈ আছিলো ধৰা আজি অ তেতিয়া আমাৰ হাতত এইবোৰ নাছিলে ত আমি ৰাতিপুৱা সোন কালে শুই কৈছিলো আৰু ৰাতিপুৱা সোনকাল উঠিছিলো। কিন্তু এতিয়া যিহেতু আমাৰ হাতত মোবাইল ফোনটো আছে ত আম মাৰ চলোৱা স্বাধীনতা আছে যিহেতু ত সেইটো কাৰণে মানে আমাৰ অলপ মান অভ্যাসবোৰ মানে বেয়া হৈ গৈছে আৰু বেয়া ফালে ঢাল খাইছে ত সেইটো সেইটোয়ে আমি অ নিজৰ স্বাস্থ্যৰ ওপৰত মানে প্ৰথম আমি গুৰুত্ব দিব লাগিব যিহেতু আ মোবাইল ফোনেতো মনোৰঞ্জন দিয়ে ই মবাইল ফোন তুমি চাই থাকিলে তোমাৰ কেতিয়াও মানে এনেকুৱা নালাগে যে বেছি চলালো নেকি সেইটো অনুভৱ কেতিয়াও নহয়। গতিকে সেইটো আমি নিজৰ পৰা দূৰ কৰিব লাগিব তেতিয়াহে মানে আমি সোন সঠিক সময়ত শুই পেলাই মানে, সঠিক সময়ত উঠিব পাৰিম আৰু।
অ'! হয় দিয়াচোন আৰু মোৰ মতে মানে, এই অভ্যাস বিলাক মানে, ধৰি লোৱা, ৰাতিপুৱা উঠাৰ অভ্যাস বা কিতাপ এখন পঢ়াৰ অভ্যাস। মানে, হয়তো আমি, সৰু পৰাই গঢ়ি তুলিব লাগে। আৰু তাৰ ফলত মানে, ভৱিষ্যত জীৱনত মানে, এটা বেছিকে শৃংখলাবদ্ধ হৈ থাকিব পাৰোঁ। আমি বা সফল হ'ব পাৰোঁ। আৰু মানে, এই ক্ষে ক্ষেত্ৰত মানে, ধৰি লোৱা, অভিভাৱক হওঁক বা শিক্ষক-শিক্ষয়িত্ৰীৰো মানে, দায়িত্ব আছে। মানে, শিক্ষক-শি শিক্ষয়িত্ৰী বা অভিভাৱকে যদি, ছাত্ৰ-ছাত্ৰীক বা নিজৰ শিশুক যদি, সময়ৰ মূল্যৰ কথা নুবুজায়। তেনেহ'লে হয়তো, অ' তেওঁলোকো নাভাবিব। এতিয়া যদি, কোনোবা এজন মাতৃয়ে বা কোনো এজন পিতৃয়ে যদি, আঁ নিজৰ সন্তানক যদি, ৰাতি দেৰিলৈকে ৰাখে, একেলগে মোবাইল চাই থাকে। তাৰপিছত, ৰাতি বোলে, ৰাতিপুৱা দেৰিকৈ উঠি, দৌৰা-দৌৰিকৈ স্কুললৈ পঠাই দিয়ে। ত' সেনেকুৱা ধৰণৰ, কৰণত, তেখেতসকলৰ সেইটো দুখ হৈ পৰে। আৰু শিশুসকলে, সময়ৰ-সময়ৰ মূল্য বুজা টো মানে, বহুত প্ৰয়োজন আৰু। শুৱা উঠাৰ আৰু অভ্যাসতো গঢ়ি তুলিলে মানে, দিনটোলে মানে, এটা উৎসাহ লাগি থাকে, মনটোত যে হয়! মই কামটো কৰিব পাৰিম। যোনটো মনত, এটা আনন্দ বা উৎসাহ হৈ থাকে। সেইটো মানে, বহুত মানে, ভাল উৎসাহ! বা বহুত প্ৰয়োজনীয় বুলি মই ভাবোঁ।
হয়, হয়! ঠিকে কৈছা! আৰু এই, এইবোৰ অভ্যাস, এদিনত গঢ় তুলি, গঢ় লৈ তুলিব নোৱাৰে। তোমাৰ গঢ় তুলিব নোৱাৰে। তাৰমানে, বস্তুটো কি, আঁ যদি সদায়, কোনো-কোনো, এজন ব্যক্তিয়ে যিটো সদায় দেৰিকে শুৱে ন'! তেওঁ সদায় দেৰিকে টোপনি আহিব। তেওঁৰ এনেকুৱা নহয় যে, আঁ বোলে আজি, আজি যদি, তেওঁ দুটা বজাত গৈছে বা তেওঁ যদি অভ্যাস হৈ গৈছে, দেৰিকে যোৱাৰ। এইটো বস্তুটো মই লক্ষ্য কৰিছোঁ, তাৰমানে। যে, তেওঁ-তেওঁৰ যদি দেৰিকে শুৱাৰ অভ্যাস হৈ গৈছে, তে তেওঁলোকে সদায় দেৰিকেই টোপনি আহে। তেওঁ যদি, এদিন দহটা বজাত শুবলৈ চেষ্টা কৰে। তে তেতিয়া, হয়তো তেওঁলোক, তেওঁৰ টোপনি নাহিবও পাৰে। গতিকে, তেওঁ যদি দহটা বজাত শুৱাৰ অভ্যাস কৰে। তেতিয়া হ'লে, তেওঁৰ অভ্যাসটো গঢ় লৈ উঠিব, সোনকালে হোৱাৰ। তেতিয়াহ'লে, কি হ'ব! আঁ তেতিয়া মানে, যেতিয়া তেওঁৰ অভ্যাস গঢ় লৈ উঠিব। তেতিয়া তেওঁ সোনকালে তেওঁৰ টোপনি লাগিব। কিন্তু, যদি তেওঁ দেৰিকে শুৱে তেতিয়া হ'লে সদায় বডি মানে আমাৰ শৰীৰটোৱে মানে নিজকে মানে এনেকে হেৰি কৰি লৈ যায়। মোৰ এতিয়া শুবৰ টাইম হোৱা নাই তো সেই হেনেকে মানে বস্তুতটো তোমাৰ দেৰিকৈ হ'লে দেৰিকৈ টোপনি আহে মানে সেইটোৱে
আৰু হয় দিয়াচোন আৰু বহুতে কয় যে ৰাতিপুৱা উঠি কেৱল ব্যায়ামে কৰিব লাগে নথবা আহ পঢ়িবই লাগে, পঢ়া টেবুলতে বহিব লাগে, নহ'লে বা য়োগা কৰিব লাগে। যোগ কৰিব লাগে হেনেকুৱা ধৰণৰ কথা নহয়। এতিয়া যদি আমি ৰাতিপুৱা উঠি যদি এইবিলাক কৰিবলৈ বেয়াও পাওঁ। আমি হয়তো মাৰ লগত অলপ সোমাই আহ পাকঘৰতো কিছুমান কাম কৰিব পাৰোঁ বা ফুলত পানী দিয়া হওঁক বা আমি যদি বাগিছা খনত সদায় ৰাতিপুৱা উঠি যদি খোজ কাঢ়ো বা নহ'লে বা হেৰি কৰোঁ। পানী দিওঁ। গছ পুলি বিলাকক তেতিয়াও হয়তো আমাৰ এটা উপকাৰ হ'ব। তাৰ পিছত হয়তো আমি পঢ়িবলৈ গ'লেও হয় টো আমাৰ মনতটো ইমান বেয়া নালাগিব বা আমাৰ মনোযোগটো ইমান ক্ষতি নহ'ব।
হয়, হয়, হয় তুমি ঠিক কথা কৈছা। যিহেতু মা দেউতাক সহায় কৰাটোও অতিকৈ ভাল কথা আৰু আমি সকলো সহায় কৰিব লাগে। যিহেতু মা দেউতা আমাৰ কাৰণে বহুতো কাম কৰে দিয়াচোন বহুতো কৰে গোটেই জীৱন ভৰ কাৰণে আৰু মই ভাবোঁ অ' মানুহে ব্যায়াম নকৰিলেও সূৰ্য নমস্কাৰটো সূৰ্য্য নমস্কাৰটো কমচে কম কৰিব লাগে। মানে সূৰ্য্য নমস্কাৰটো যিহেতু গোটেইকেইটা ম আমাৰ শৰীৰৰ গোটেই অংগৰে আক হয় নৈ ন এই সূৰ্য্য নমস্কাৰ টো কৰি পেলাই তেওঁলোকে যদি সূৰ্য নমস্কাৰ টো কৰিব পাৰে বহুত ভাল কথা মানে ৰাতিপুৱা সূৰ্যৰ পোহৰত মানে সূৰ্য নমস্কাৰটো কৰিলে, এতিয়া মানে শৰীৰৰ যি সকলো বেমাৰবোৰ দূৰ হ'ব।
হোহ অ' হয়, হয় ঠিকেই আৰু তোমাৰ লগত কথা পাতি মানে মই আজি বহু খিনি কথা শিকিলোঁ মানে ৰাতিপুৱা উঠাৰ অভ্যাস হওঁক বা ৰাতিপুৱা উঠিলে কি কি উপকাৰ হয়। মানে বহুখিনি তথ্য মই তোমাৰ পৰা গ্ৰহণ কৰিলো, হয়তো বিদ্যালয় বা মহাবিদ্যালয় মোক সুধিলে মই হয়তো ভালকে তথ্য খিনি দিব - - পাৰিম, বহুত বহুত ধন্যবাদ তোমাক আজিলৈ এৰিছো দিয়া,
ঠিকে ঠিকে মোৰ এই বিষয়ে তোমালোক কথা পাতি বহুত ভাল লাগিলে দিয়া ঠিক আছে তেন্তে,
আহ দিয়া।
অ।